অঁ, হেল্ল'।
অঁ, হয়।
হয়, কোৱাচোন?
হয়, আপোনাৰ হেৰি
কি কৰি আছে এতিয়া?
বৰ্তমান মই, অ', এটা অ', ধৰক কি বুলি কওঁ? বিজনেচৰ হৈ পেলাই মই চাই আছো, চ' আনচাকচেচফুল মানুহ আৰু মানুহৰ অলপমান লিফাৰটো চাই আছো।
অ', অ', হয়।
ছাকচেছফুল মানুহ, সদায় সিহঁতৰ থিংকিংবোৰ ধৰক ভাবা চিন্তা বোৰ বহুত বেলেগ আৰু আনচাকচেছফুল মানুহৰ সদায় বেলেগ, সিহঁতি সদায় এইটো চাই কাৰ উমুকটোৰ, আজি চেলিব্ৰিটিৰ কোনটোৰ কাৰ কি হৈছে। অমুকটোৰ কি হৈছে। সেইবিলাক খবৰ ৰাখে বা আৰু টটেলি মানে, গোটেইটোৱেই বেলেগ।
উম।
চাকচেছফুল মানুহ, এনেই চাকচেচফুল নহয়।
সেইবিলাকেই আৰু, সেইটোৱেই কৰি আছিলো, ত' উম ' বিজনেচৰ ক্ষেত্ৰত
হয়।
যাৰ বিজনেচৰ চিন্তা ধাৰা আছে ন', সেই মানুহ মানে বহুত খিনিয়েই বেলেগ। সেই মানুহে ইমান মানে মানুহৰ লগত কথা নকয় বা ধৰক, একো মানে ধৰক অ', স্বাভাৱিকভাৱে হওঁক, মানুহৰ লগত ব্যৱহাৰৰ প্ৰতি হওঁক অলপ চেঞ্জেছ আছে। কিন্তু এইবিলাক ধৰক, নৰ্মেলি যিবিলাক মানুহ বা সিহঁতৰ থিংকিংনেচ বিলাক বহুত বেলেগ। সিহঁতি ভাবে যে, কিনো ক হেৰি এনেকুৱা ডিগ্ৰী কৰি লৈছে, কিবা কৰি লৈছে বহি পেলাই,
উম।
আড্ডা মাৰা। অমুকত আ ' গাওঁখনৰ কোনে ক'ত কি হৈছে? পদূলি মুখত বহি লব।
হয় হয়, কথাটো সেনেকুৱাতো হয়, চলি থাকে, ইমান ধৰক আজিকালি।
যদি কোনোবাই এনেকুৱা ভাল কাম কৰিও আছে। বিজনেছ কৰি আছে, সেইজন মানুহে যদি হয়তো আৰু বিজনেছ কৰিলে এবাৰতে যে জিকি যাব, এবাৰতে যে পাই যাব, এইটো কেতিয়াও নহয়, দুবাৰ কি ঠিক দুবাৰতকৈ বেছি, হয়তো হাৰিবলগীয়া হব পাৰে।
হয়।
কেৰিয়াৰক লৈ, তাত সেইটো মানুহটো হাৰ নামানে ন, যোনটো বিজনেচৰ কথা জানে।
হয়। মইতো এনেকুৱাকেটো বহুত কাম কৰিলো ধৰক, মই সৰুৰ পৰা বহুত। বেলেগ বেলেগ এ ধৰক দোকানত থাকিছিলো। বেলেগৰ পৰা অলপ শিকিছিলোঁ। উম, দোকান মানে মোৰ এতিয়া দোকান হ'ল, আগতে মানে ধৰক, বেলেগৰ আগত, বেলেগৰ তাত কৰিছিলো। বেলেগে কম, কম কওঁতে, এতিয়া মই মানে এইখিনি কষ্ট, যিখিনি শিকিলো বেলেগৰ পৰা তেনেকে দোকান বিজনেচ দিলে কি হয় তাৰমানে
উম
সেইটো কথা মই বুজি পালো বুজি পাই কিনে নিজে এখন দিছো এতিয়া
আচ্ছা আপোনাৰ গেলামালৰ দোকান আছে কেনেকুৱা চেলিং হয়
চেল ধুনীয়া চেল এতিয়া আজিকালি ধৰক আপোনাৰ গেলামাল দিলেটো ভালে আপোনাৰ চাউল চেনি আটা আ আলু আজিকালি মানুহৰ এইবিলাক কম্পালচৰ হয় মানে কি তোমাৰ লাগতিয়াল বস্তু
অ হয় হয় উম
লাগিবই
আৰু এইয়া কাষ্টমাইজ টি চাৰ্ট বিলাক যিবিলাক যে আমাৰ কাষ্টমাইজ টি চাৰ্ট সেইবিলাকো বিজনেচ কৰিলেও বহুত ভাল ন আজিকালি যেনেকে জুবিন দাৰ ট্ৰেডিংত মানে একদম পুৰা পপুলাৰ হৈ পেলাই চলি আছিলে ন
হয় হয় সেইবিলাক উ আমি উ সেইটো মোৰ তাত আছে মানে
অ অ হয় নেকি ৱাউ নাইচ
উম মই মানে এক্সা বিজনেছ এজন ফ্ৰেণ্ডৰ লগত
অ আচ্ছা কেনেকুৱা কি বাৰু
আমি বনালো জুবিন আমি জুবিনদাৰ কেইটামান বনালো আপোনাৰ জুবিনদাৰ মোটামুটি দহ আ পোন্ধৰটা বনালো বনাই কিনে বেলেগ দোকানত দিছো
অ আচ্ছা মই মানে আৰু মানে মই যেনেকুৱা বিচাৰিম তেনেকুৱা ডিজাইন ন
আপুনি যেনেকে বিচাৰে সেনেকে দিব পাৰো আপোনালোকে যদি কয় মোক মোক নিজকে লাগে আপোনাক নিজকে দি দিব পাৰো
অ আচ্ছা উ
উম
আৰু কেতিয়াৰ পৰা কৰিলে এইটো বিজনেছটো
আমাৰ বিজনেচ টো ম মেক্সিমাম আমাৰ ছিক্স মান্থ হৈছে আৰু ন মানে ছয় মাহ হৈছে
উম কেনেকুৱা চলি আছে বেপাৰ
বেপাৰ এতিয়া মানে ইমান ভাল নহয় অ ধৰক আজিকালি ইমান এনেকুৱা ডিজাইনৰ ওলাইছে এ ডাইৰেক্টলি এনেকে আমি বনাই কিনে দিব যাও আমি মানে ঘৰত তে আছো ন সেইকাৰণে অলপ যাব পৰা নাই যদি বাহিৰত অলপ বনাই কিনে ওলাই দিও তেতিয়া বেছি ভাল হ'ব বা আমাৰ এটা আৰু এটা মানে মাইনাচ মাইনাচত গৈ আছে সেইটো হ'ল যোনটো ষ্টিকাৰ বনাই ন সেই ষ্টিকাৰটো আমাৰ মেচিন টো মানে অনা নাই
আচ্ছা মেচিনটো অহা নাই মানে অ ত আপোনালোকে কেনেকে কৰে
সেইটো আমি বেলেগত মানে অৰ্ডাৰ দিওঁ অৰ্ডাৰ দি কিনে ষ্টীকাৰটো লৈ আহো
অহ হয় নেকি
এতিয়া মানে ছবি বুলি কয় ছবিটো
আচ্ছা চিত্ৰটো মানে অ আচ্ছা
সেইটো কাৰণে নহয় নিজৰ নিজে থাক কি নহয় নিজৰ ছবিটো নিজে বনাই যাব লাগ এনেকুৱা লাগে এনেকুৱা বনাই দিব পাৰিব দাদাক মানে সোনকালতে হল আধা ঘণ্টাৰ ভিতৰত গোটেইখিনি হৈ যাব
অ আধা ঘন্টাৰ ভিতৰত নেকি
আপোনাক যদি এটা লাগে আধা ঘণ্টাৰ ভিতৰত হ'ব যদি আপোনাক বেছিও অৰ্ডাৰ লাগে দচ বন্ধ ত তেতিয়া আমাক টাইম দিব লাগিব
অ ভালচোন বিজনেচটো
হা পৰিৱৰ্তন দিলে এইটো আমি বাহিৰত যোৱা নাই মানে ষ্টিকাৰ যেতিয়া আন মেচিনটো আহিব ন যন্ত্ৰ বুলি কয় এইটোক যন্ত্ৰ আহিব যন্ত্ৰটো আহিলে আমাৰ অলপ সুবিধা হয়
উম হুম
এতিয়া দূৰত আনিব যাবা লাগে এইটো কাৰণে আমাৰ অলপ প্ৰব্লেম হয়
অ ধুনীয়া ধুনীয়া
উম
ভাল আপুনিটো এইতো ভাল কৰি আছে বহুত ধুনীয়া মানে কি বহুত ধুনীয়া কই আছে
উম অপোনাৰ অলপ পাচা হৈছে চাগে
অ অ অলমান হৈছে
উম আপুনি আৰু গৰম পানী খাব
অ গৰম পানী এই নহয় ইমান গৰম ন ঠাণ্ডা পানী এ এনেকে খোৱা যায় যে সেইকাৰণ
অ বেছি ঠান্দা পানী খাব নালাগে বেছি ঠাণ্ডা খাৱা পানী হাতো বেয়া
আত্ছা
শৰীৰৰ কাৰণে বেয়া
আৰু নহয় এচিৰ বতাহও পোৱা যায় তেনেকে বাহিৰত আহিলে আকৌ গৰম পাও বহুত তেনেকে মানে অলপ ইফেক্ট হৈ আছে
উ ঠাণ্ডা পানীটোও খালে বেয়া
সেইটো খাব নালাগে
হয় হয়
মানে দেহা ক্ষতি কৰে ভাল বস্তু খাওক নৰ্মেল পানী খাওক নৰ্মেল মানে গৰম পানী খাব দিয়া নাই আপোনাক নৰ্মেল পানী খাওক
অ হয়
উ সেইটো হাহাস কৰক আপোনাৰ গম পাব দুদিন পিছত কেনেকুৱা লাগে
এ এ আজিকালি ডাবৰ পানী মানে এইবিলাক যি ধনিয়াৰ হৈ গৈছে ন টাৱাৰ বোৰ সেইকাৰণে আজিকালি ভাল পোৱাই নাযায় নাৰিকল
খোৱাই নাযায় আপোনাৰ ধৰক আপোনাৰ এতিয়া টাৱাৰ বোৰ বহাই আছে ছিক্স জি ফৰ জি কৰি আছে এইবিলাকৰ কাৰণে মানে আমাৰ নাৰিকলৰ পানী গছবোৰ বহুত শুকাই লৈ গৈছে
অ ঠিক কৈছে নাৰিকল বুলি নহয় তামোল গছ আজিকালি তামোল গছো আগতে মানুহৰ ঘৰে ঘৰে আছিলে তামোল গছ, এতিয়া আজিকালি তামোলৰ গছৰ থৰিতটোহে আছে কিন্তু গছত একো নাই।
অঁ অঁ।
তেনেকুৱা হৈ গৈছে, এই অসমখন উন্নতিৰ লগতে আগৰ বস্তুবোৰ হেৰাই গৈছে।
হয়। আৰু আপুনি, শুকান ৰুটি খাওঁ মইতো। সাধাৰণতে
হা হা, আচ্ছা শুকান ৰুটি ন।
আপুনি বল অলপ গাত বল আহিব আপোনাৰ কথা লৈ কিনে অলপ গম পায় আপুনি দুৰ্বল বুলি। দুখন ৰুটি খোৱা কৰিব, দুখনকে ডেইলি খালেও কথা নাই।
বাৰু ঠিক আছে উম আচ্ছা আচ্ছা। এই শুকুনা ৰুটিটো এনেও ভাল নহয় ইমান তেলৰ বস্তু সোৱাদ, তেলৰ বস্তুতটো বহুত বেছিয়ে বেয়া, আৰু আজি আজিকালি চব বস্তু আজি আগতে বাৰু পুৰণা সময়ত আমাৰ যোনটো ডাইৰেক্ট যোনটো আছিলে, আজিকালি হাইব্ৰিড মানে বহুত হৈ গৈছে
উম।
খোৱা লোৱা বোৰ ভাল নহয়। হা হা
বাহিৰত বেছি বস্তু খাব নালাগে, যি খাবা ঘৰতে খাবা।
হয়।
সেইটো বহুত ভাল হ'ব আপোনাৰ কাৰণে কৈছো বহুত ভাল। বাহিৰা বস্তু খাৱাতকৈ। বাহিৰত খালেও আপুনি নিৰামিষ খাব।
অঁ, নিৰামিষ এই আ মানে হয় হয়, আৰু চিকেনৰ গোন্ধটো যেনেকৈ
উম চিকেনবোৰ ভাল নহয়, চিকেন মানে মাংস মাংস বোৰ মানে ভাল নহয়। মাংস পৰা আপুনি কি হ'ল হোটেলত গমেই পাই কিহৰ
হোটেলত কেনেকুৱা কৰে মানে তোমাৰ মাংস বোৰ যেতিয়া, তোমাৰ আজি নিলে ন আজি যদি বিক বিক্ৰী ন গল সেইবিলাক বাহিৰা হৈ কিনে সেইবিলাক আৰু ফ্ৰীজত থৈ দিয়ে।
অঁ।
ঠাণ্ডা কৰি থৈ দিয়ে। সেইবিলাক মানে, তোমাক আৰু ৰোল চোল আপোনাৰ এইবিলাক চিকেন ৰল কিবা ৰল এইবিলাকত লাষ্ট টাইমত, মিলাই দি দিয়ে। ইমান ভাল বস্তু নহয় বেয়া বস্তু।
নাই নাই আপুনি ঠিকে কৈছে কথাটো এনেকুৱাই হয় বাৰু।
উম।
এ নহয় আৰু মানে যি নহওঁক বাহিৰত মানে যোন টো আমি ঘৰত ডাইৰেক্ট চিকেনটো মাংসটো আমি যোনটো ফ্ৰেছ দোকানৰ পৰা মানে আমি কিনি আনো কাটাটো।
অঁ।
সেইটো বহুত ভাল।
হয়, সেইটোতো ভাল, অ'একো নহয়। অ', সেইটো তুমি খোৱাত লাগে, সেইটো তোমাৰ ব্ৰইলাৰ। বেছি ব্ৰইলাৰ খোৱাটো বেয়া।
অ',
মানে ব্ৰইলাৰটো মেডিচিন মাৰে ন', মানে ঔষধ ঔষধ মাৰে, ঔষধ ঔষধ বুলি কয় এইটোক, ঔষধ বুলি মাৰে।
অ', হয় নেকি?
ঔষধ মাৰে। সেইকাৰণে মাৰে, মানে সোনকালতে ব্ৰইলাৰটো ফুলি যায়, ঔষধটো দিয়াৰ লগে লগে।
অ', আচ্ছা আচ্ছা। হয় নেকি? বাৰু, অ' অ' দিয়ক দিয়ক পাই।
উম্ উম্। উম্,